হেল্ল'
অ হেল্ল' শুনা পাইছে আপুনি? নমস্কাৰ, নমস্কাৰ, নমস্কাৰ
অ, ভালে আছে?
অ', হয় মই ভালে আছোঁ। আপুনি কেনেকৈ আছে?
আছোঁ আছোঁ, মই ভাল-ভালে আছোঁ।
অ', হয়, হয়, হয়
আচ্ছা মই আপোনাক কি, বৰ্তমান আমাৰ যোনটো বতৰৰ সেইটো বতৰৰ বিষয়ে অলপ আলোচনা কৰিব কাৰণে ফোন কৰিছিলো আপোনাক। আপুনি টাইম পাব?
হয়, হয়, হয়, আহ, নিশ্চয় আহ, আপুনি যাক, মোক সুধিলে যে বতৰ আপুনি ভাল সুধিছে, আহ, হয়, হয়, চা, বতৰ বুলি ক'লে যে আজিৰ দিনত বা আমাৰ যে আমাৰ আহ য বতৰটো মানে বহুত আমি সলনি হোৱাাতো আমি আজিৰ দিনত আমি দেখা পাওঁ, হয়, হয়। হয়, যেনেকুৱা আমাৰ আহ, আজি ৰ'দ দিলে, আমাৰ কাইলৈ আমি আমাৰ কি হ'ব পাৰে অ, বৰষুণো দিব পাৰে, হয় নে নহয়? হয়, এই কাৰ হয়, এইকেইদিন মানে আমাৰ আহ, বহুত মানে কি হৈ আছে, বতৰবোৰ চেঞ্জ হৈ আছে। তাৰপিছত আপোনালোকৰ গাঁৱত কেনেকৈ আছে, এতিয়া বতৰবোৰ?
বতৰতো সেয়ে, এতিয়াতো বহুত সলনি হ'ল। যেনে আগৰটো আগ-আগৰ দিনততটো কি বুলি কয় অ', মানে সময়ে সময়ে বাৰিষা কালত, এ, ধুনীয়াকৈ বৰষুণ দিয়া আছিলে। আৰু মানুহবোৰে খেতি বাতি ধুনীয়াকৈ কৰিব পাৰিছিলে।
নহয়, মই আপোনাক সুধিছোঁ যে আপোনাৰ গাঁৱলৈ আজি কেনেকুৱা? অ, হয়।
হয়, হয়।
হয়, হয়, আজি ভালনে বতৰবোৰ?
আজ-আজিতো বতৰটো ভালে আমাৰ ফালে, উম, সেই মানে চেঞ্জ হোৱাাতটো দেখিছো আমি এতিয়া, আগৰ দিনত টো ভালে আছিল বাৰিষা কালত তেনেকুৱা আছিল, বৰষুণ দিয়ে আছিল, কিন্তু এতিয়া, এই খেতিৰ খেতি বাতি কৰা সময়ত বৰষুণে নাহে, এনেকুৱা হৈ গৈছে মানে। এতিয়া বৰ্তমান আমাৰ গাঁৱতো তেনেকুৱাই চলি আছে।
হয়, হয়। এতিয়াতো আমি বতৰটো, কি কয়, এতা আমি পুৰা বেলেগ চেঞ্জ হোৱা আমি দেখা পাইছোঁ।
হয়, হয়, হয়।
ধৰি লওক, আমাৰ যা আজি, আজিতো বাৰিষাৰ বতৰ। এই বাৰিষা বতৰত আমাৰ কি হৈ আছে এতিয়া পেক ৰুবৰ কাৰণে, আমাৰ মাটি আহ মাটিবোৰ বহুত আহ, শুকান হৈ গৈ আছে। অ', যিহেতু আমাৰ আজি চা আমাৰ যিমান বা বৰষুণ লাগে সেই বৰষুণটো আমি পোৱা নাই। সেইকাৰণে আমি সেইকা আমি, আহ, পেক ৰোৱাৰ কাৰণে বা আজি আমি এ, কঠিয়াত তোলাৰ কাৰণে, আমি পানীবোৰ, মানে আ ভালকৈ লাগাৰ দৰে আমি পোৱা নাই। এতিয়া বতৰ বুলি ক'লে, আমাৰ দুটা থাকে, যেনেকুৱা গৰম বতৰ আৰু ঠাণ্ডা বতৰ। সেই গৰম বতৰ আৰু ঠাণ্ডা বতৰত আমাৰ বহুত চেঞ্জ দেখা পাওঁ আমি। ঠাণ্ডা বতৰত, আমি চাব গ'লে, আমি বহুত অ', আমাৰ যা বতৰবোৰ বহুত ঠাণ্ডা থাকে। আমি ঠাণ্ডা বতৰত, আমি আহ, বিভিন্ন ধৰণৰ আমি কাপোৰ পিন্ধিব পাৰোঁ, যেনেকুৱা আমি জেকেট, চুৱেটাৰ, আমি দীঘল দীঘল আমি চাৰ্ট বা বিভিন্ন ধৰণৰ, আমাৰ কি হৈ আছে এতিয়াতো, আমাৰ যা, আহ প্ৰসা, এই আমিৰ যা ওলোৱা, এইটোতো আমাৰ বহুত হৈ গ'ল। যেনেকুৱা আজি মে কি ক কি দেখা পাওঁ আমি। অ', বিভিন্ন ডিজাইন বা ষ্টাইল, ষ্টাইলিছ আমি জেকেট, চুৱেটাৰ, এনেকুৱা আমি দেখা পাওঁ, হয় না?
হয়, হয়, নিশ্চয়।
তুমি কি কি দেখা পা এতিয়া, গৰম বতৰ? চোৱা, গৰম বতৰত, আমি কি হয়, আহ, লাগাত চাই, আমাৰ আজিৰ যে দিনত মানে, লাগাতকৈ আমাৰ গৰম বোৰ বাঢ়ি গৈ আছে। সেই গৰমবোৰ হয়। গৰম বোৰ বাঢ়াৰ বহুত, আমাৰ, আহ, বিভিন্ন কি আছে আমাৰ কাৰণ আছে। য'ত নেকি আমি সহজ য'ত নেকি আমি ৰ্ফাচটতে আমি দেখা পাওঁ জন অ', যোনবোৰ আমাৰ আজিৰ দিনত বা গছ ব লাগিছিল।
হয় হয়।
যিমান কাটে, তাত ডাবল, আমাৰ দুগুণ দুগুণ, আমি কি দেখা পাওঁ? আমি গছ কটাবোৰ আমি দেখা পাওঁ।
দেখা পাওঁ।
হয়। সেইকাৰণে আমাৰ অৰণ্যবোৰ আমাৰ শেষ হোৱাটো আমি দেখা পাই আছোঁ। সেইকাৰণে আমাৰ মানে ব বতৰ বোৰ বহুত চেঞ্জ হৈ গৈ আছে। যেনেকুৱা আমাৰ গৰমবোৰ বাঢ়াতো আমি দেখা পাই আছোঁ, আৰু
হয় হয়।
হয়, আৰু আমাৰ কিছু কাৰণ আছে। আৰু আমাৰ, যিহেতু এতিয়া কি হ'ল, আমাৰ যে ফেক্টৰী এইটো বহুত আহ, বহুত লাগাত কৈ আমাৰ কি হ'ল আমাৰ আহ বেছি-বেছি হৈ গৈ আছে হয় অ' বাঢ়ি গৈ আছে। সেইবোৰৰ কাৰনে আমাৰ কি হ'য়, এ আমাৰ যিটো ক্লাইমেট এইটো বহুত চেঞ্জ হৈ গ'ল। যেতনোকি আমাৰ টেম্পেৰেছাৰ এইটো মেণ্টইন হব লাগিছিল, মেণ্টইন নহ'ল। আমাৰ টেম্পেৰে ইচ্ছাৰ বেছি বাঢ়ি গ'ল সেইকাৰণে আমি আজিৰ যে দিনৰ বা আমাৰ বতৰ চেঞ্জ বা আমাৰ গৰমটো বাঢ়ি বোৰ যোৱা কাৰণ এইটো আমি বহুত দেখা পাওঁ। এইটো আমি আজি যে গৰমবোৰ যদি আমাৰ এনেকুৱাই থাকি থাকে আমাৰ এ বহুত আমাৰ প্ৰব্লেমতটো আমি দেখা পাব। অ' যাই আছো আমি পিছলে। সেইকাৰণে আমি কি কৰিব লাগিব আমাৰ এইটো আহ যিহেতু গৰমবোৰ অকনমান মেইনটেইন কৰিবৰ কাৰণে আমি কি কৰিব লাগে বিভিন্ন গাঁৱে গাঁৱে বা বিভিন্ন চ'ত নেকি আপনি আছা গাঁৱে আছা বা টাউনতে আছা আপুনি কি কৰিব লাগে এতিয়া গছ ৰুব লাগে। আমি বেছিকৈ আমি দেইলি বা দিনে দিনে আমি এটা হ'লেও আমি গছ পুলি- অ' ৰোপন কৰিব লাগে। হয়, আপুনি শুনি আছা? হয়, হয় ম হয়। ইতাএইটো আমাৰ গ'ল। এতিয়া আমি গৰম বতৰ আৰু ঠাণ্ডা বতৰ কি কৰি আছিল আমি? কাপোৰ যে পিন্ধা আমি ঠাণ্ডা বতৰতো আমি কি কি কাপোৰ পিন্ধো আমি সেই কৈ গ'লো। এতিয়া আমি ঠাণ্ডা বতৰ অ' ঠাণ্ডা বতৰত আমি কি কি কাপোৰ পিন্ধো ই এইটো আমি কৈ গলো। এতিয়া গৰমত ৰ'দ আমি যিহেতু আমাৰ গৰমবোৰ বহুত বাঢ়ি গ'ল সেইকাৰণে কি কৰো অহ আমি গেঞ্জি বা এনে অহ উইদআউট কাপোৰ আমি থাকিব লগা হয় হয় নে? হয়, হয় আমি অহ বহুত আমি গৰম বতৰ আমি বহুত কম কাপোৰ অহ দোকানৰ পৰা কিনাত আমি বহুত কম দেখা পাওঁ। য'ত নেকি আমি কি হয়, হয়? আমি পিন্ধিবই নোৱাৰো। আমি নতুন নতুন কাপোৰ কিনি কিনে আমি কি কৰিম? আমি কিনি কিনে আমাৰ চুকেজ বা বাকচ বা কিছু এটা ঠাইলে আমি সজাবহে আমাৰ কিনিব
লগা হয়।
অ' লগা হয়। এইকাৰণে আমি আহ এই আমাৰ গৰম বতৰত বহুত আমি এই কাপোৰ কিনা বা বিকাটো আমি বহুত কমহে দেখা পাওঁ। হয়, আপুনি শুনি আছা ন?
হয় শুনি আছো।
হয়- হয়- হয়। এতিয়া আপুনি গৰম বা আৰু ঠাণ্ডা বতৰ য বতৰ মহিমা এইটো আপুনি আপোনাৰ বিষয়ৰ পৰা আপুনি কিছু ক'ব পাৰিবনে?
হয়- হয়-হয়।
হয়, হয়।
এ গৰমতটো বহুত বাঢ়ি গৈছে। বহুত তাপমাত্ৰা বেছি হৈছে ইয়াত পুৰণা দিনতকৈ। আপুনি কোৱা নিচিনা নিচেই আমাৰ গছ গছনিবোৰ নাইকিয়া হৈ গৈছে। আৰু ৰোৱাটো কম হৈ গৈছে। আৰু সিফালে আমাৰ কল কাৰখানা বহুত হৈ গৈছে। যাৰ ফলত তাৰ পৰা বাঢ়ি গৈ আছে। তাৰ পৰা ওলোৱা বেয়া ধোৱাবোৰ গেছ এইবোৰ আমাৰ প্ৰকৃতিত একদম বিলীন হৈ গৈছে। সেইকাৰণে প্ৰকৃতিয়ে আমাক ভালদৰে নিজৰ হেৰিটো দিব পৰা নাই। আগৰ দিনত যেনেকৈ দিছিলে এতিয়া, খুব কম পৰিমাণ হৈ গৈছে।
হয়, কম মানে বহুত বেয়া হৈ গৈ আছে আও। হয়।
কৈছে।
হয়, হয়।
ইয়াৰ ফলত আমাৰ এই মানুহবোৰ অলপ বেয়া প্ৰভাৱ পৰিছে।
হয়, হয়, নিশ্চয়।
আৰু উশাহ-নিশাহ লোৱাতো আমাৰ বেয়া গেছবোৰ আমি ল'ব লগা হৈ আছে।
হয়, হয়, হয় নিশ্চয়। সে
নেচাৰ, আমাৰ নেচাৰৰ যোনটো বতাহ, সেইটো আমি ভালদৰে পোৱা নাই। আগতে আমি কিমান ধুনীয়াকৈ নেচাৰ পাইছিলোঁ।
হয়, আপুনি শুনিছেনে? হেল্ল', হেল্ল', আপুনি শুনিছেনে? আপোনাৰ মাততো অকমান কমকে আহিছে। আ নি আ, এইটো ঠিক কৰিব পাৰিব।
অ' হয়, হয়। আগতে যেনেকুৱা আমাৰ নেচাৰৰ যোনটো হাৱা-বতাহ ইমান ধুনীয়া লাগিছিল, কিন্তু এতিয়া সেই হাৱাবোৰ গৰম-গৰম আৰু বিভিন্ন সুগন্ধিৰে হেৰি আমাৰ ভিতৰত ল'ব লগা হৈ যায়। সেইবোৰত, সেই ফলত আমাৰ দেহাও ক্ষতি হৈছে বহুত।
হয়, হয়, হয়, হয় নিশ্চয়। আমাৰ প্ৰকৃতিও আহ হয়।
হয়, প্ৰকৃতিও
আমাৰ বহুত আ-আগতে বহুত সেউজীয়া আমি দেখা পোৱাতো আমি দেখা পাইছিলো ন? হয়, হয়। ইতাতো আমাৰ যাক সেউজীয়া নাই, আমি ইতিয়া সেউজীয়া দেখা নাপাওঁ এ ন'?
নাপাওৱে। আমি এতিয়া সেউজীয়া এ বেলেগ জাগাত গৈ ফালেহে চাব লগা হয়।
হয়, হয় নিশ্চয়।
আমাৰ নিজৰ এৰিয়াটো, অ' নিজৰ জাগাত নাত-এ-নাচ এ আৰু দেখিব নাপ
না অ' নহয়।
য়া আমি বেলেগ জাগাত বা বেলেগ হেৰিত গৈ ফালেহে আমি তাতে উপভোগ কৰিব লগা হয়।
হয়, হয় নিশ্চয়। হয়, হয়।
উম। মানে বহুত চেঞ্জ হৈ গৈছে।
হয়, হয়, আমি বহুত খলনি হোৱাটো আমি দেখা পাই আছো। হেল্ল', আপুনি শুনিছেনে?
হয়, শুনিছো, শুনিছো। বহুত খলনি হৈ যাই আছে সেই বতৰৰ ফলত।
হয়, হয়। ইটা আপুনি, এ-টা আমাৰ, গছ আমি ৰুব লাগে।
হয়।
হেল্ল', হয়, এইৰ বিষয়ে আপুনি কি ক'ব বি আমি গছ যে ৰুব লাগে আজিৰ দিনত, এই, ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে?
গছটোতো আমাৰ বিশেষকে, অত্যন্ত প্ৰয়োজন, কাৰণ গছ থাকিলেহে আমি জি থাকিম। গছ থাকিলেহে আমি জীৱন বঢ়াত আমি ৰি আগবাঢ়িব পাৰিম, নহ'লে গছ নহ'লেএকোৱেই নহয়।
হয় হয়, গছ নহ'লে মানুহ নহয়, মানুহ নহ'লে গছ নহয়।
হয়, সেইকাৰণে আমি যিমান পাৰো গছ গছনি ৰুব লাগে। এতিয়া বতৰটো আমাৰ আগৰ নিচিনাকৈ হ'ব পাৰে।
হয় হয়, নিশ্চয়।
যি নহওক, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল, ধন্যবাদ।
হয়, অ', হয়, হয়, ময়ো আপোনাৰ লগত যে কথা পাতি চাপৰ্টৰ আজিৰ দিনত কেনেকৈ চলি আছে বা আমি গৰমক ৰক্ষা কৰিব কাৰণে আমি কি কি কৰিব লাগে? সেই বিষয়ে আপোনাৰ লগত কথা পাতি মই বহুত ভাল পালোঁ। আৰু নিশ্চয় আপোনাৰ লগত আকৌ লগ আকৌ লগ পাম, আহ, বহুত ভাল ভাল কথা পাতিম আৰু অ', পিছলে। মই আশা ৰাখিলোঁ, হয় হয়, ধন্যবাদ, ধন্যবাদ।